কওঁক?
হয়, নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
হয়, ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব।
হয়, মোৰ ফালৰ পৰা গ্ৰহণ কৰিব ভক্তিপূৰ্ণ সেৱা।
হয়, মই মানে বহুত দিনৰ মূৰত আপোনাৰ সৈতে বাৰ্তালাপ কৰাৰ সৌভাগ্য কণ পাইছো।
হয়, হয়। অ' বহুত দিনৰ পৰা আপোনাৰ খবৰ খাতিও নাছিলে, আপোনাৰ বিষয়ে একো মানে খবৰো পোৱা নাছিলোঁ।
হয়, হয়।
হয়, আপুনি- আপুনি ক'ত সোমাই আছে? আপোনাৰ মানে মানে আপোনাৰ শব্দবিলাক স্পষ্টকে মোৰ ইয়াত পোৱাহি নাই।
। বহুত দিনৰ পিছত মানে আপোনাৰ ফোনটো পাই, মই সৌভাগ্যৱান যি অনুভৱ কৰিলো সেই মানে মই আগলা- আগলা হৈ এতিয়া বাথৰুমত সোমাই দিলো।
হয়, বেছিয়ে ফুুৰ্তি হ'ল চাগে আপুনি অলপ?
হয়, হয় আপুনি এইটো বেয়া দৃষ্টিভংগীৰে নাচাব মোৰ মানে অকণমান কিছুমান জৰুৰীকালীন ব্যৱৱ মানে অসুবিধাৰ বাবেহে সোমাবলগীয়া হ'ল।
হয়, হয় আপোনাৰ কিন্তু এই সুবিধাটো কি মানে জৰুৰ জৰুৰী কালীন এই সুবিধাটো মানে আপোনাৰ যেতিয়া তেতিয়াই আহে যেন দেখা যায়।
হয়, হয় সেইটো আহি যায়, এতিয়া কিনো কৰিব এনেকুৱা কিছুমান মানুহৰ
হয়, হয়, হয়।
কিন্তু এটা কথা মই চাব ত মানে নেটটো চলে কিয় নেটটো আমাৰ ঘৰখনৰ বাবে কোফা যেন মোৰ অনুভৱ হৈছে বৰ্তমান।
হয়, হয়, হয় সেই ক্ষেত্ৰত হয়তো মোৰ অকমান দুখিত। মানে ময়ো অলপ অভাৱ অনুভৱ কৰোঁ নেটটো যিহেতু আমাৰ ঘৰটো অকমান ধৰক বেয়া চলে বা জোখতকে মানে বেছি পয়া লগা নেট বুলি ক'ব লাগিব।
হয়, হয়। আপোনাৰ সেইবিলাক আপোনাৰ ঘৰত বাৰু নেট নচলাটো স্বাভাৱিক কাৰণ আপোনাৰ ভাতৃদেৱে এটা কোফা কিন্তু আমাৰ ঘৰত তেনেকুৱা একো কোফা নথকা স্বত্তেও মানে আমাৰ ঘৰত নেটটো বেয়া চলে।
হয়-হয় কি কৰিব এতিয়া উপায় নাই যিকি নহওঁক মই ভাবিছিলো কেইদিনমান আগতে এটা ৱাই ফাই ঘৰত লগাই দিওঁ নেকি? কিন্তু মানে ভাবি চালো যে আমাৰ ইয়াত ৱাই ফাই লগাব হলে আপোনাৰ এটা মস্ত খুটা পুতিব লাগিব ৱাই ফাই চিগনেলৰ কাৰণে।
হয়-হয়-হয়। মই ভাবিছোঁ মই গৈ ঘৰৰ ফালে অকণমান গতি কৰোঁ পুলৰ ওপৰত কোন-কোন নো ব্যক্তি নিক্ষেপ কৰিব পাৰিম।
হয়-হয় এইটো এটা বহুত মানে হয়-হয় এইটো এটা বহুত মানে গুট গুত্বপূৰ্ণ আপুনি পদক্ষেপ হাতত লৈছে।
অ।
মোৰ মানে অকমান বিখাত জনিছে কথা পাতি থকা মাজত এজন বিশেষ গতিকে মোক অকণমান মানে এই আমাৰ কৰ্ম উপাৰ্জনৰ ক্ষেত্ৰত অকণমান মানে বাধা আনি দিছে মোৰ খং উঠিছে তেখেতলৈ।
হয়-হয় এনেকুৱা কিছুমান আছে মানে ধৰক আপুনি ধৰক কৰ্ম ব্যস্ততাৰ মাজত থকাৰ মাজত আপোনাক মানে পিঠৰ দি বা কাষৰেদি আপোনাক এনেকে চিঞৰে বা আপোনাক মাতে এনেকুৱা ধৰতো বহুতো অসুবিধাৰ সৃষ্টি কি হয়?
হয় যথেষ্টখিনি অসুবিধাৰ মানে মই সন্মুখীন হ'ব লগা হয়। সেই প্ৰতিজন বিশেষ ব্যক্তিজন মানে আমাৰ গুডুৰ পিতৃদেৱ গুডুৰ যেনেকুৱা কামোৰ পিতৃদেৱো অলপ তেনেকুৱা কামোৰেই মোৰ অনুভৱ হৈছে বৰ্তমান সময়ত৷
সেইটো আছে আচলতে অনুভৱ হ'বলগীয়া কথা নহয় আচলতে তেওঁ কামোৰে কাৰণ পুতেকতোৱে যেতিয়া ইমান কামোৰ বাপেক তেতিয়াহ'লে কিমান মানে উপপৰ্যায়ৰ মানে কামোৰ হ'ব লাগিব৷
হয়-হয় আপুনি ঠিকেই কৈছে, তেখেতৰ বৰ্তমানৰ মিত্ৰ হৈছে যি ল টো বুলি কয় আমি জনাজাত লাটো-লাটোৰ লগত তেখেতে সদায় দিনে দুপৰৰে ৰাতি আন্ধ ভাৰত শকন কৰি থাকে।
হয়-হয়।
তেখেতৰ মানে মই ভাবিছোঁ যে ইয়াৰ পৰা যোৱালৈ হয়তো লিভাৰ কিডনী বাচি নাযাবগে যেন মোৰ এতিয়া অনুভৱ হৈছে।
অ হয় এনেকুৱা ধৰণৰ মানে এনেকে সৰহ মাত তাত মানে বা বেছি মাত্ৰাত যেনেকে সুৰা পান কৰিলে হয়তো স্বাস্থ্যৰ কাৰণে বহুতো ক্ষতিকাৰক হ'ব পাৰে হয়তো তেখেতৰ যিয়ে হয়তো তেখেতৰ আয়ুস কমি আহিব পাৰে বা আহ ত তৎক্ষণাত মৃত্যু মুখতো পৰিব পাৰে৷
হয়-হয় এনেকুৱা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এতিয়া আপুনি যদি চাবলৈ যায় যি পাপা-পাপা ঘৰৰ মানুহ গোটেইখিনি ফুৰিবলৈ গ'ল নান নাম চাই লৈ পাপাৰ-পাপাৰ পত্নীদেৱে এতিয়া ফ্ৰক পিন্ধি বা চৰ্ট ফ্ৰক পিন্ধি কাটাহাতৰ যি সুন্দৰ-সুন্দৰ ফটো আমাৰ এই ষ্টেটাছত দেখা পাওঁ আৰু তাৰ পৰিৱৰ্তে তে এইজন পাপাৰ ভাতৃদেৱক ঘৰৰখীয়া পাতি থৈ গৈছে আপুনি কিবা ক'ব নেকি এই সন্দৰ্ভত৷
হয় সেইটো আচলতে বহুত এটা মোৰ মতে বেয়া বিষয় কিয়নো এজনী বোৱাৰী হিচাপে আমাৰ অসমীয়া সমাজত হয়তো অসমীয়া সাজপাৰীয়ে আমাৰ কাৰণে মুখ্য এটা আকৰ্ষণ৷ বা মুখ্য এটা মানে আমাৰ অসমীয়াৰ পৰিচয়৷ এই ক্ষেত্ৰত তেখেতে যেতিয়া মানে এনেকুৱা ধৰণৰ কিছুমান মানে আহ তাৰমানে এতিয়া আধুনিক মাধ্যম বা আধুনিক প্ৰযুক্তিৰ লগত খাপ খাবলৈ যাওঁতেনে যেনেকুৱা ধৰণৰ সাজ পাৰ পৰিধান কৰিছে এতিয়া এটা বহুত মানে বেয়া-বেয়া পৰিৱেশ মানে আমাৰ সমাজত মানে বেয়া এটা ছবি দাঙি ধৰা নিচিনা হৈছে৷
হয়-হয়৷ তাতে মানে সেই ব্যক্তিগৰাকী বা মহিলাগৰাকী যি মোহময়ী হ'বলৈ চেষ্টা কৰে কিন্তু আমি জানো তেখেতৰ বৰণ৷ অতি মাত্ৰা ক'লা, কিন্তু তেখেতে আজি মুখত ঢেৰ বস্তু ঘহি বগা হ'বলৈ চেষ্টা কৰে যাৰ ফলত তেখেতক বহুত কুন্ধচ দেখা পায়।
হয়-হয় সেইটো এটা সত্য তো কথা উম, তেখেতে হয়তো দেখাত বোলে অলপমান ধুনীয়া বা দে খাত অলপ বগা মৰাজনো তেখেতক আমি ইমান তেখেতৰ বিষয়ে আমি আলোচনা কৰিবলগীয়াত কোনো মানে কাৰণ নাথাকিলহেঁতেন কিন্তু তেখেতে যিটো মানে ফাপৰে ধৰা কলা চেহেৰা লৈ মানে যি সৌন্দৰ্যতাৰ আৰত মানে যি এজনী-এজনী ব্যক আ যুৱতী সেইটো এটা বহুত মানে এটা মানে কি বুলি কম, মানে এতিয়ামত মুখত ভত তৰ অভাৱো গৈছে তেখেতৰ বিষয়ে এতিয়া কি বুলি কম, মুখত মানে ফুতি আহিবলৈ বিচৰা নাই শব্দ।
এইটো মানে অবাইচ বুলি কয় এনেই সংক্ষিপ্ত ৰূপত তেখেত এগৰাকী অবাইচেই সেইগৰাকী ব্যক্তিয়েও মানে সেইগৰাকী মহিলাইয়ো এবাৰ আমাৰ ৰাসত তোৰ ম আপোনাৰ দৈব্য ভাও প্ৰদৰ্শন কৰিছিলে মোৰ এতিয়াও ভাবিলে সেইটো কথাৰ ওপৰত আমাৰ ৰাইজৰ ওপৰত মানে মোৰ হাঁহি ও ঠে সেইটো কেনেকুৱা ধৰণৰ কাম কৰি কি ভাবি কি চিন্তা কৰি ৰাইজে সেইগৰাকীক দ্ৰব্যক কি গোৱালে বুলি
হয়-হয় এই ক্ষেত্ৰত মোৰ মতে হয়তো এই ক্ষেত্ৰত অমিত বৰা ডাঙৰিয়াও যাতে কিছুমান মোৰ মতে পইচা এনেকে আগবঢ়াইছিলে যিহেতু পইচাৰ প্ৰতি আমাৰ গাঁৱৰ যুৱক-যুৱতী মানে যেনেকে দৌৰি আপুনি হয়তো জানেই, আহ তেখেতলোকৰ মতে মানে অমিত বৰা আমাৰ গাঁৱৰ বা আমাৰ চ অঞ্চলৰ মানে সকলো যুৱক-যুৱতী আৰু বয়োজ্যেষ্ঠ সকলৰ কাৰণে ভগৱান সদৃশ।
হয়-হয়-হয়। এইটো কথা আমি প্ৰায় ক্ষণে-ক্ষণে আমাৰ প্ৰতি পৰিলক্ষিত হৈ থাকে য যি আপুনি বহাগ বিহু হুঁচৰি সময়তো মই গম পালো আমাৰ গাঁৱৰ যুৱকসকলে মানে পাপা ঘৰত গাওঁ গাই পাপা ঘৰত যাওগৈ পাপা আমাৰ মেইন মানুহ সেইবোৰ কথাত ধ্বনি তেনেকুৱা ধ্বনিৰে তেওঁলোকে গোটেই অঞ্চলটো মানে চিঞৰ বাখৰ কৰি দিছিল বলুৰ পিতেক দুটা মেইনকে সিহঁতে মানে পাপাক ভগৱান দেখা দি দেখে আপোনাৰ। পূজা কৰি তেখেতৰ চৰণৰ এ এপত জল খাবলৈহে বাকী আৰু।
হয়-হয় আৰু তাৰ মানে আপুনি চাবলৈ গ'লে আমাৰ যেতিয়া এতিয়া এখন সভা অনুষ্ঠিত কৰা হয় আমাৰ মঞ্চত ৰ মঞ্চত। আৰু তেতিয়া গাঁৱৰ লাগিলে ওচৰ বা হয় আতৰে হওক সকলো মানে খোজকাঢ়িয়ে অহা যোৱা কৰে। কিন্তু তেখেতৰ অমিত প্ৰায় ঘৰটোনো আমাৰ মঞ্চৰ পৰা কিমান দূৰত্ব হয়তো বেছি নহয়। আমাৰ ঘৰৰ পৰা দুঘৰ, এঘৰ পাৰ হয় তেখেতৰ ঘৰ। আমি সকলো মানে খোজ কাঢ়িয়ে যাও কিন্তু তেখেতে মানে নিজৰ পইচা অহংকাৰ দেখুৱাবলে মানে বালেনো গাড়ীখন মানে লৈ পেলাই যিটো মানে ৰকমত তেখেতে মানে পাক মাৰেগে আৰু মঞ্চৰ সন্মুখত, সেইটো আচলতে তেখেতে ভাবি আছে নিজক যেন তেখে তেতিয়াও মানে সেই ষোল্ল, সোতৰ বছৰীয়া মানে যুৱকজনে হৈ আছে। যিটো মানে চাপৰি বুলিও কোৱা হয় আজিকালি ভাষাত সহজ ভাষাত, সেই তেনেকুৱা কিছুমান অলপ মানে তেনেকুৱা মানুহ এজনৰ লগত ভাল নালাগে। মই মানুহটো সঁচাকে মই
ফাল্টু বুলি ভাবো। হয়-হয়। আপুনি ভাবিবলগীয়া তাত কোনো প্ৰশ্নই নুঠে, কাৰণ সেইজন এজন মহা ফাল্টু ব্যক্তি হয়েই। তেখেতৰ যদি ফেচবুকৰ আপুনি কেনেবাকৈ প'ষ্টসমূহ চায় সামাজিক মাধ্যমৰ তেখেতে একেটা পজতে তলৰ পৰা মোবাইলটো লৈ মুখখন ডাঙৰ কৰি দহ কপি ফটো মাৰিলে, দহ কপি ফটোৱে সামাজিক মাধ্যমত দি দিয়ে। মানে তেখেতে ভাবে তেখেতে নিজকে ৰূপৰ কোঁৱৰ বুলি ভাবে। বহুত সুন্দৰ এজন ব্যক্তি, তেনেদৰে তেখেতৰ পত্নীও তেনেকৈ ভাৱে গেদজনী। কিন্তু তেওঁলোক দুয়োটাই একো সুন্দৰী নহয়, দুইটা হৈছে দু এটা কুন্থ প্ৰকৃতিৰ, দুটা জীৱ। আৰু বলেনোখন লৈ যোৱাটো কোব কি চাব, সিহঁতৰ কোনোবা এদিন মই বিচাৰো যে বলেনোখন বেলুনৰ দৰে ফুটি যাওক বুলি।
হয় হয় আৰু মই কে এই ক্ষেত্ৰত মানে কি হয় অমিত বৰা আৰু মানে যি বিনীতা বৰা ইহঁতৰ মানে যিটো সম্প ক এইটো সময় সাপেক্ষে আৰু মানে স্থান কাল পাত্ৰ আৰু মানে স্বভাৱ চৰিত্ৰ সকলোবোৰ চাই মেলি দুইটা খাপ খাই পৰিছে সকলো ফালৰ পৰা চাবলে গলে হয়তো দুইটাৰে ফুটনি কোনোকালে কমি নাহে। আৰু যি কি নহওক যেনেই এজনী ডেপেচিজনী ইমান ক'লা আৰু সেইজনী মানে ৰ'দত ক'লা হ'ব বুলি ঘৰৰ পৰা বাহিৰ নোলায়। আৰু কিবা ফুৰিবলৈ গৈ মানে সিহঁত যিবোৰ মানে ভাজবোৰ যিবোৰ আলোকচিত্ৰ সিহঁতৰ ছবি সেইবোৰ দেখি মোৰ ভাগৰ মানে মাথা অলপ মানে বেয়া হৈ যায় মোৰ তেনেকুৱা এনেকুৱা লাগে যেন দুইটাকে মোৰ হাতত এটা এখন চোকা অস্ত্ৰ থকা হেতেন হয়তো তাতে মই হত্যা কৰিলো হেতেন।
হয়, হয়, আপুনি এনেকুৱা পদক্ষেপ নল'ব কিয়নো এইবিলাক মানে কানুন বিৰোধী আপুনি যদি চাবলৈ যায় এতিয়া কিছুমান কথা মানে সেই বুঢ়ীজনী। আমাৰ কিছুমান যুৱতী ধৰক গাঁৱৰ পৰা গৈ টাউনত গৈ যি শৰ্ট ফ্ৰক পিন্ধি আপোনাৰ পচ দিবলৈ বিচাৰে আপোনাৰ আধুনিকতাৰ পৰখ লৈ তেওঁলোকে আধুনিক হ'লো বুলি মানুহক ফিতাহী মাৰিবলৈ বিচাৰে সেইটো বস্তু মই ভাবোঁ যে সেই নিৰ্বীষ স্বভাৱটো বিনিৰ গাতে এতিয়াও লাগি আছে যাৰ ফলত তেখেতে সেই নামচাই লৈ পাহাৰৰ মাজত। গৈ নো কোনোবাই এনে বস্ত্ৰ পৰিধান কৰেনে মোক আপুনি কওকচোন। সেইবিলাক হৈছে তেওঁৰ- ফিতাহী আৰু সেই নিব'বি স্বভাৱৰ এটা জ্বলন্ত উদাহৰণ।
হয়' হয়' এইটো কথা চাবলে গ'লে, এটা কবলৈ হ'লে সকলো জেগা আৰু সকলো স্থানৰ মানে- মানে- খাপ খোৱাকৈ বা মিল খোৱাকৈ কিছুমান বস্তু আহ আমাৰ সমাজত বা আমাৰ- সকলোতে পোৱা যায়। আৰু মই ভাবো যে সেই চৰ্ট ফ্ৰক বা সেইবিলাক কটাহাতৰ কিবা আহ কাপোৰ বা বস্ত্ৰ এইবিলাক পাহাৰ বা এনেকুৱা কিছুমান এ ঠাইত মানে পিন্ধাটো মোৰ মতে জৰুৰী নহয় বা পিন্ধিব নালাগে মোৰ মতে। কাৰণ কিয়নো পাহাৰ ঠাইত সদায় মানুহে মানে নিজৰ হোৱা সুবিধা অনুযায়ী কিছুমান বস্ত্ৰ পৰিধান কৰাটো উচিত কিন্তু মানুহক দে খুৱাবলে বা নিজৰ আহ নিজৰ মানে সৌন্দ ৰ্য্য দেখুৱাবলে এনেকুৱা কিছুমান কাপোৰ পিন্ধা থব আৰু যিহেতু সেইজনী মানে কলি ঢেঁপেচি ভাগৰ বয়সো হৈছে আৰু বয়সৰ সাপেক্ষে তেখেতে হয়তো নিজৰ অকমান লাজ সন্মানটো অকণমান খিয়ালে -
ৰাখিব লাগে। হয়' হয়' তেখেতৰ সেইবিলাক কাণ্ড জ্ঞান একেবাৰে বৰ্তমান সময়ত তেখেতে হেৰুৱাই পেলাইছে। আপুনি এটা হয়তো কাহিনী শুনিছে যে হাবিৰ এটা শিয়াল আছিল সি নিজে এবাৰ- উজ্বলা ৰং উজলা এসোপা বা নীল এসোপা মানে গাত সানি পেলাই সৌন্দৰ্য বৃদ্ধিৰ কাৰণে সি- নিজকে ৰজা বুলি কৈছিল। আমাৰ পাপা আৰু বিনীতা বৰাও সেই তেনে দুজন প্ৰকৃতিৰ ব্য ক্তি বুলি মই ক'ব লাগিব। আপুনি যদি এতিয়া- চাবলৈ যায় মানে পাপাৰ কিমান দৰা ধাৰ আছে আপুনি অনুমানো কৰিব নোৱাৰে কমেও তাৰ দ'হ লাখ টকাৰ ওপৰত- ধাৰ আছে। কিন্তু সি ফিতাহী মাৰিবলৈ এৰা নাই যেন- সিয়ে আম্বানীৰ জ্যেষ্ঠ পুত্ৰ বা আম্বানীৰ- আম্বানীয়ে তাক সকলো বস্তু তেখেতৰ পিছত আম্বানিৰ পিছত তাৰ নামত নাম জাৰি- কৰি থৈ গৈছে যেন তেখেতে মানে অনুভৱ কৰাই মানুহৰ আগত।
হয়-হয়-হয় অ আচ আচলতে কি হয় মানুহে হয়তো ধাৰ চ'ব সকলোৰে আছে। কিন্তু তেনেকে দছ, বাৰ লাখ- টকা ধাৰ আমাৰ-আমাৰ ঘৰত বা আপোনালোকৰ ঘৰত তেনেকুৱা কোনো ধাৰ নাই। আৰু আমি তেনেকুৱাত আমি দুখীয়া হৈ মানে বহুত আনন্দিত অনুভৱ কৰো। কিয়নো আমি- যিমানটো হয় আমি মানে নি- জে দৈনন্দিন খাই বৈ আমি নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰিছো। কিন্তু তেনেকে আমি দছ-বাৰ লাখ- টকা ধাৰ লৈ আমি চিন্তাতকে আমাৰ জীৱনত আমাক পইচাই নালাগে লাগিলে আমি দুবেলা-দুমুঠি আমি তেনেকে সুখত খাবলৈ পালেই হ'ল।
হয় হয় তেনেকুৱা আমাৰ ফিতাহীটোৰ কোনো প্ৰয়োজন নাই যিটো- ফিতাহী সেই দুজন ব্যক্তিয়ে মাৰে দুইটা মানে আপোনাৰ এতিয়া মই পাপা বাৰু অকণমান কথা বাদেই দিছোঁ সি অকণমান হ'লেও বিনীতকৈ দেখিবলৈ অকণমান ভালেই একতাংশ দুই শতাংশ মান কিন্তু বিনি সেইজনী মানে যি- কালুৱা ধৰক তাৰে যি বৰণ বৰণৰ কথা মই ক'বলৈয়ে নাযাওঁ তাইৰ চেহেৰাই নাই প্ৰকৃততে। ধেপেচী মুখনৰ সৈতে সেইটো সেইকেইজনীয়ে যদি বাৰু এনেকুৱা সৰু যুৱতী হ'বলৈ বিচাৰে ওঠৰ বছৰীয়া এগৰাকী ব্যক্তি হ'বলৈ বিচাৰে তেখেতক- কেনেকুৱা বাৰু এটা বেয়া, প্ৰত্ৰিছবি আমাৰ সমাজৰ আগত দাঙি ধৰিব আপুনি নিজে এবাৰ চিন্তা কৰক।
হয়, হয়, হয়, হয়, হয়, নিশ্চয়, নিশ্চয়, নিশ্চয়। আৰু সেইজনী যিকি নহওক মুখৰ আকৃতিতো মানে কোনো সাধাৰণ নহয় সেইজনী ভাগৰ। বেচেৰীজনী ভাগৰ। আৰু মুখৰ আকৃতি দেখিলে মোৰ মানে কেনেকুৱালৈ মনত পৰে মানে আম পিচ যেনেকে আম এটা যেনেকে, এ এ চকল কাটি থ'লে যেনেকুৱা শৰ্দি থাকে চেপেটা মূৰিয়া তেখেতৰ মুখখন মানে তেনেকুৱা লাগে। আমটোৰ নিচিনা যদি অকণমান মুখখন চাৰি ফুতিয়া- অকণমান হ'লো সৌন্দৰ্য্যময় হ'লহেতেন তেতিয়া হয়তো দেখিবলৈ ভালেই লাগিলে হেতেন।